অ অ অ তুমি কৈছিলা বাৰু সেইদিনা, তুমি চাই আছা বুলি।
অঁ, এই মোক বহুত ভাল লাগিল, মানে উম বহুত ভাল লাগিল মানে।
মই ষ্টৰিটো জানো কিন্তু, হে হে নাচালেও। অঁ
উম কি হয় ষ্টৰিটো?
এক্প্লেনেশ্যন ভিডিঅ' চাইছিলোঁ মই।
সেই তুমি সেইবোৰ চাই পেলাই, চি
আৰে মই সেইবোৰ নাচাও কিন্তু মই এইটোৰ চাইছিলো। কাৰণ মই তাত চেনেল ফ'ল' কৰো ন, যোনে মানে এইবোৰ। বনাই তো মই গম পোৱা নাছিলো। জাষ্ট ৰেণ্ডমলি মই এদিন ব'ৰ হৈ আছিলো কাৰণে চালো। কি মই নাচাওঁ হা মই সিটো দি নাচাওঁ মুভি কৈ দিছোঁ মই।
উম মোৰ লগৰ আছে, এ মোৰ লগৰ এটা আছে সি সেই টেন মিনিট মানত। হেৰি চাই ন।
অহ।
চাই সি কাহানীটো বুজি ললে তাৰ পাছত, সি চাই, এ জানো জানো চাইছো চাই থৈছো বুলি কব। সেইটো মজা নাই,
মই সেই তেনেকে নাচাও বাৰু
অঁ অঁ। এক্সপ্লেনেশ্যনটো কিয় লাগে মানে, তুমি নিজে চোৱা তাৰ পিছত ডিচাইড কৰা।
অঁ।
তুমি কিমান দূৰ বুজিলা, কি হেৰি হৈ আছে মানে। তাৰ পিছত তুমি মোৰ চাব পাৰা। উম চোৱাৰ পিছত মানে, আগত এক্সপ্লেনে্যন আগতে তুমি স্পইল পাই গ'লে মানে, হে হে, ভাল নালাগে ন।
অঁ, মই সেইবিলাকৰ এক্সপ্লেনেশ্যন চাওঁ যোনবিলাক মই জানো কি মই নাচাম।
উম, এতিয়া মই তোমাক স্পাইডাৰ মেনৰ স্পইলাৰ দি দিব পাৰো।
জানা নেকি তুমি?
অলপ চলপ দিব পাৰো বে , কিন্তু মানে কি হয় এইটো মজাত, পাবা জানোঁ চাই? নাপাবা ন'। তুমি যদি, কমিক্স যদি ফ'ল' কৰিছা মানে, তেতিয়া, তুমি
মই কমিক্স-চমিক্স কেতিয়াও পঢ়াই নাই।
অ'! সেইটো কিন্তু মানে,
কিন্তু মানে,
বহুত-বহুত পঢ়িলোঁ। একদম মানে, সোমাই যাওঁ, কমিক্সৰ ভিতৰত।
উম, উম।
আৰু ইমান, পুৰণা-পুৰণা কমিক্স আছিলে, মানে। ইণ্ডিয়ান কমিক্সো বহুত ভাল-ভাল আছেতো। সেইবোৰো পঢ়িছিলোঁ আমি। ৰাজকমিক্স বুলি আছিলে ইণ্ডিয়াত, ভাৰতত।
অ' অ' অ'!
ইমান ই ইণ্টাৰেষ্টিং হয়, নহয়। সেইবোৰ যদি কেতিয়াবা, চিনেমা বনে, মানে মানুহ পগলা হৈ যাব।
বনিব চাগে! এনেও, বলিউড দেখোন আউট অফ আইডিয়াছ হৈ গৈছে।
অ'! আউট অফ আইডিয়াছটো আৰু ৰ'বা, এখন মাজতে, সেৰি এখন আছিলে। ছুপাৰহিৰো এখন, চিনেমা এখন।
উম।
মালায়লম। নতুনে হয়, এ, মুৰ্তি এনে, কিবা এনেকুৱা নাম।
অ'! মই চোৱা নাই। কিন্তু মানে, গম পাওঁ আৰু। অ'!
অ'! বহুত ধুনীয়া বনাইছে!
অ'! আচ্ছা।
আমাৰ হয় কি, মাইথল'জিকেল বনি আছে। নহ'লে বা অ'! মানে, একদম ড্ৰামা বনি আছে আৰু। একদম হাই বাজেট কেইটা কি কৈছে, স্পাই মুভি বনি আছে। কিন্তু, এইটো হলিউডৰ। মানে, নকল-চকল মাৰি মানে, তেনেকে বনাইছে। একদম, অ'! এলফাখন চালা? মই চালোঁ, সেইখন।
মই গম পাইছোঁ, ভাল নহ'ব। মই চোৱা নাই।
অ'!
মানে, মই সেইটো, ট্ৰেইলাৰ দেখি গম পাইছোঁ। হি- হি!
অ'! সেইয়াই আৰু।
অ'!
আৰু মানে, একচন যোনতো দেখাইছে নহয়, ভাল নালাগিল মানে।
অ'! বেছি অভাৰ দা টপ দেখাই দিয়ে।
উম, চবকে সুট নকৰে মানে। উম।
সেইটোৱে মইতো, বলিউড মুভি বহুত মানে, নাচাওঁৱে ক'ব গ'লে। চালেও, এই আগৰ বিলাক চাওঁ, সেইবিলাকে ভাল।
অ'! এই, বহুত ভাল-ভাল চিনেমা আছে, দে।
সেইবিলাক।
অ'! মইয়ো মানে বহুত পিছতহে বহুত বস্তু মানে গম পালো আৰু। একচুৱেলি আমি বহুত হেৰিবোৰ চাই আছিলো মানে, মচলা দিয়া বস্তুবোৰহে চাই আছি লো, পিছত মানে ভাল আৰু এ বস্তুটো এনেকুৱা হ'য় তুমি হেৰিও পাব লাগিব ন একচেচ পাব লাগিব, আগত তেনেকে তোমাৰ না ইণ্টাৰনেট আছিলে না কি আছিলে তুমি ভাল হেৰি হ'ব লাগিলে আজি তোমাৰ যিখন খন চিনেমা লগাই তুমি ক'ত চাবা, অপচন থাকিব এটাই হলত লগাব। হলত যিখন লগাই তুমি হলতহে চাব লাগিব, হলত ভাল চিনেমা নলগাই, মচলাখনহে লগাব সদায়।
অ', আৰু যদি ভাল লগায়ো ন, মানে মানুহবিলাকে সেইটোও নাচায়, যোনটো বেছি মচলা থকা সেইটো বেছি সেইটো ফালে বেছি যায়, পিছত বহুত বছৰ পিছত ক'ব আৰে আণ্ডাৰ ৰেটেড থাকি গ'ল কিবা কিবি বুলি।
উম, এতিয়া উৰাণ, উৰাণ চাইছা তুমি?
উৰাণ চাইছো মই বহুত ধুনীয়া হয়।
উম, উৰানখন ভাল লাগে ন।
অ', ধুনীয়া, ধুনীয়া মোৰতো বহুত মই বহুত কান্দিছিলো এইটো চাই।
উম।
তাৰপিছত মানে মই চাইছিলো হা এইটো এক্টাৰজন, মই গম পাইছো এইটো এক্টাৰজনে সেইটো হ'য় বুলি। মানে এতিয়া বহুত বেলেগ হৈ গৈছে।
উম, এইটো দুজনেই চিৰিয়েলৰ পৰাই আহা, আহা মানে।
অ'।
কিবা চিৰিয়েল এখন আছিল ৰ, ৰাম ৰাম কাপোৰো, ৰাম কাপোৰ হেৰি নহয়, মেইন হেৰি নাছিলে, বাপেকজনৰ কথা কৈছো মই।
অ', অ' অ' দেখিছো অ', চিৰিয়েল কৰিছিলে অ',।
অ'।
অ', বহুত কেইখন চিৰিয়েলত আছিল আগৰ।
অ'। কাছতি যিন
কাছতি জিনদেগি। অ-, কাছতি জিন্দগী আৰু হেৰিতটো আছিলে তো ক চাচ ভি বহু ঠি টো।
হয় নেকি?
অ' আৰু কিবা আদালত বুলি এখন আছিল নহয়। অ' সেইটোত আছিলে।
উম, কি নামটো কিবা ৰনিত ৰয়।
অ', অ', অ', ৰণিত ৰয়, অ',।
ৰণিত ৰয় আৰু ৰোহিত ৰয় দুজন আছিলে অ'।
অ', অ', একে দেখে নহয়, কিছুমান বেলেগ, বেলেগ ফিল্মত আছে।
উম উম, তাৰে দুজনে মাজৰ এজন হয় আৰু।
অ' সেইটো ভাল কিন্তু ফিল্মটো মানে ৰিলেট
উম, উম। তাৰপিছতে তুমি আৰু
তো মানে মোৰ বহুত ৰিলেটেবল লাগিল লাগিছিলে লাকছেয়খন
অ সেইখন ভাল দেই সেইখন বৰ ধুনীয়া হয়। মানে এতিয়ালৈকে যিমান মিলিটৰী মুভি আহিছে
অঁ
এখন হ'ল তোমাৰ এল' চি কাৰ্গিল
অঁ
আৰু এইখন হ'ল তোমাৰ লাকচা এই দুখন বহুত ধুনীয়া মানে একদম অলপ ৰিয়েলিষ্টিক হয়। বাকীবোৰ মানে অকমান হেৰি হয় আৰু বহুত মেকাপ মেদাপ হয় মানে হেৰি
উম
হেৰিকে বনোৱা বহুত ফিকচন কৰি দিছে মানে কাল্পনিক
সেইটোৱে।
উম
তুমি সেয়া চাইছা নে মঞ্জুমেল বইচ বুলি যে আছে অ ময় চাইছো।
অঁ, মঞ্জুমল বয়চৰো অঁ মানে তোমাৰ বয়ষৰো তোমাৰ মোৰ লগৰে আছে মানে। কাম কৰা।
কি ডিৰেকশ্যনত?
ডাইৰেকশ্যন টিমত নাছিলে নেকি ইহঁতি টেকনিক টিমত আছিলে সিহঁতি
আচ্ছা।
উম।
সেইটো ভাল লাগিছিলে কিন্তু মানে সেইটো তুমি ইনটেনচিটিটো ফিল কৰিব পাৰা আৰু তেনেকুৱা।
উম এই বহুত। তাতে তুমি, মঞ্জুমল বয়চৰ যিটো অৰিজিনেল কাহানী হ'য়
অঁ।
সিহঁতকো দেখাই দেখিছ নে? সিহঁত অৰিজিনেল কেইটা।
অঁ, মানে ফটোত দেখিছো গুগলত এনেকুৱা।
চাইছা?
আ হা কোনখিনিত আছ
যে সাত, আঠজন বন্ধু থাকে ন, লাষ্টত নহয়। সাত, আঠজন বন্ধু এইফালে থাকে আৰু সাত, আঠজন মানে অৰিজিনেল
একেলগে ওলাম। আচ্ছা আচ্ছা চাইছিল যদিও মা টো মনত নাই আৰু মই ইমান নটিচে নক,
নকৰিলা ন, অ' এই এটা যে ৰছী টানা- টানি খেল হয় যে?
অঁ অঁ।
এফালে অৰিজিনেল কেৰেক্টৰকেইটা থাকে। আৰু ইফালে এক এক্টৰকেইটা আছে।
আচ্ছা সিটো একদম আগতে হয় ন।
অহ' ফাৰষ্ট থেৰি।
অঁ আচ্ছা মোৰ মনত পৰিছে, সেইটো কিবা প্ৰগ্ৰাম আছিলে।
প্ৰগ্ৰামটোত অ প্ৰগ্ৰামটো যে ৰচিদ যে ইফালে যিমান আছে।
অঁ অঁ।
সেইকেইটা ৰিয়েল মানজুমাল বইচ হয়।
আচ্ছা এতিয়া মাকো চাব লাগিবই।
অ, গোটেই কিজন অৰিজিনেল মঞ্জুমল বয়চৰ তেৰ য়া ৰিয়েল কেইজনমান যাৰ লগত একচুৱেলি এইটো হৈছিলে। আৰু মানে উ নকলি কেইজন এইফালে। উম
মই আকৌ চাব লাগিব তেতিয়া মোৰ মনত পৰিব।
অ তেনেকা সেই নহয় বহুত এনেকে আমি বহুত চিনেমা মানে অৰিজিনেল এডাপ্টেশ্যন যে কৰে যে এনে এই মানে উলিয়াই দিয়ে মানে চিনেমাত, আমি নটিচ নকৰোঁ। উম, ময়ো অ ময়ো এই এনেকৈ কোনোবাই ৰিভিউ দিওঁতে ৰিভিউ চাওঁতেহে গম পাইছো।
অঁ, অ কিছুমান এনেকুৱা ভিডিঅ' থাকে নহয় ফাইভ থিংছ ইউ ডিড ইন ন'টিছ
অঁ।
সেইবোৰ অঁ
আছিলে আৰুতে কৈছিলো যে ভাল লাগিছে যে। অৰিজিনেল, আৰু তাৰে মানুহে ৰিভিউ কৰিছিলে বাকীটো আউট অফ হেৰি কৰিলে কেনেকে গম পাম মানে? মইতো সেই কাহানীটো মানে তেতিয়া গম পাইছো, চিনেমাখন দেখিছিলো।
অ মই তাৰ আগতে গম পাইছিলো কিন্তু কাহিনীটো তাৰ পিছত ফে্মটো চালোঁ আৰু ভাল লাগিলে।
উম তুমি হেৰি চাবা ভাৱেশ যোশী চাবা ভাৱেশ যোশী
ৰবা নামটো শুনিছো।
ভৱেশ যোশি চাবা তোমাৰ, তোমাৰ বহুত বহুত ভাল লাগিছে আছে এইটো হেৰি অনিল কাপুৰৰ ল'ৰা
অ' অ' কিবা চুপাৰ হিৰ' ফিল্ম ন?
অঁ, চুপাৰ হিৰ' মুভি হয় চুপাৰ হিৰ' মুভি নহয় ভৱেশ যোশী ছুপাৰ হিৰ বুলি নামটোৱে ছুপাৰ হিৰ হয়।
মই চাব লাগিব।
কিন্তু বৰ্তমান যিটো চলি আছে
অঁ
একদম তোমা মানে গা চা মানে জ্বলি যাব মানে একদম ওৰে বাপৰে এইটো একদম তুমি মানে কাইলৈ ছয় মাইল আহিয়ে যাবা মানে আজি ৰাতি যদি চোৱা অঁ মই যাবই লাগিব ছয় মাইল তেনকুৱা মানে উল্টাই দিব তোমাক
চোৱা নাই মোৰ বহুত ফিল্ম চাব বাকী আছে মানে চাও কিবা পিছত ভাবো এইটো চাব লাগে এইটো চাব লাগে অ
উম তুমি গেংচছ অৱ ৱাচিপুৰ চাবা
নাইছোৱা সেইটো
উম তুমি আগলি চাবা।
তুমি আগলি চাবা
ভাল চিনেমা।
আগলিখন মই আধা চাইছিলো নেকি। মনত নাই দেই, মই আনকি সেইয়াও চোৱা নাই লাঞ্চ বক্সো চোৱা নাই মই আজিলৈ। মই চোৱাই নাই, অ' সেইটোও আছিল তাৰপিছত এইবিলাকো যে ডেথ ইন গুঞ্জ
উম।
তাৰপিছত থ্ৰী থ্ৰী অফাৰছো চোৱা নাই মই হোম বাউন চোৱা নাই জুগনুমা চোৱা নাই
হোমবাউন চাবা তাৰপিছতে এইখন কি চাবা জুগনুমাখন মোৰ তাত আছে মইয়ো চাব টাইম পোৱা নাই।
মই চব লিখি থৈছো একফালৰ পৰা। এ ইটো আছিলে- অল উই ইমেজিন এছ লাইট বুলি এখন।
এ, মই ইমান কিবা নাপালোঁ, ভাল নাপালোঁ। চালো ইমান ভাল নাপালোঁ মই।
হয় নেকি? মই জৱা নাই।
চোৱা নাই ন'? কিয় ভাল নাপালোঁ, সেইটো পিছত তোমাক লগ পালেই ক'ম মানে।
আৰ্টছা।
অ' মানে মোৰ বহুত ধাৰাধ আছে মানে খং আছে মানে ভিতৰত।
মই বুক খালী লিখি থৈছোঁ চববিলাক কিন্তু মই
পিছত কম মানে সেবিলাক কিন্তু এতিয়া মানে আৰু ভাল টিনেমা, কি ওলাইছে অডিচান ইণ্ডিয়াৰ
নাই, ক'ব নোৱাৰা।
উম। ৰবা, মাজিদ মাজিদিৰ এখন আছিলে হিন্দীত। ঈশান, ঈশান কাট্টাৰ আছে ঈশান কাট্টাৰ।
হোম বাউণ্ড।
হোম বাউন নহয় অ'। হোম বাউণ্ডখনতো তোমাৰ হেৰি ক্ৰীষ্টফৰ নলান নে কোন আছিলে সেইটো?
এ
সেটোপ
অ' অ', কোনোবা